হেল্ল' অঁ হেল্ল'
অ কি কৰিছা?
অ দেহি ইমান বছৰ মূৰত কেনেকে মনত পৰিলে বাৰু?
তোমাৰ মনত চনত নপৰে আমাৰ মোৰ মনত পৰিছে ফোন কৰিছো আৰু।
অ এতিয়া ঘৰতে আছ নেকি?
উম ঘৰতে আছো এই মাটি অলপ গেলাই থৈছিলো যে বেৰ মচি আছো।
অ খোৱা বোৱা হল ন?
খোৱা বোৱা হোৱা নাই বনাই থৈছো খাম আৰু লাহে লাহে বৰষুণ দিয়া চে কি কৰিম কি নকৰিম কে বেৰ খনকে মুচি আছো আৰু।
ভালে কৰিলে ভালে কৰিলে মই ফোন কৰিম কৰিম বুলি কৰিব নোৱাৰি নহয় মানে সময় নহয় যে।
অ ব্যস্ততা ব্যস ব্যস্ত মানুহ আৰু।
অ তাকে বোলো মই ভাবি থাকো ফোন এটা কৰোঁ বুলি তাৰপিছত এ সময় চয় নাপাওঁ, বাকী চব ঘৰত ভাল নহয়?
অ ভালেই ভালেই আপোনালোকৰ ভাল নহয়?
আছে আছে যেনে তেনে আছে বাৰু। ৰাতিপুৱা। এই
অহ ৱাইফ ঠিকেই আছে?
আছে আমাৰ এইও অথনি ৰাতিপুৱা ঠিকেই আছিলে বাৰু।
অহ
খুধি আছে ক'ত কেনেকে আছে মই গম পোৱা নাই ওলাই আহিলো যে
অ খোৱা বোৱা?
অ তুমি না হা?
খোৱা বোৱা কৰিলে নে নাই?
খালো খালো খালো খালো খালো খালো।
কি চব্জি খালে?
গাহৰি গাহৰি।
পুৱা উঠি গাহৰি মাংস খালে নি?
আজি গাহৰি মাংস খালোঁ অ'।
আজি কিমান বছৰ হ'ল অ' গাহৰি মাংস খাবলৈ নোপোৱা হ'লো নহয় নানেই নহয়।
অ', আমাৰ এই আকৌ আনি লৈ আহিলে নাখাওঁ, নাখাওঁ বুলি কৈছিলোঁ, এই আৰু ই, নাই খাবই লাগিব বুলি কালি দেওবাৰ আছিলে এ, বনাই মেলি দিলে
অ', খেতি পথাৰ কিমান আগবাঢ়ি
খেতি পথাৰ তোমাৰ হেৰি উম, যোৱাকালি হাল বালো আৰু। আলি কেইটামান দিব আছে, দচটা মান।
অ'।
হেইয়ে বাকী নাই আৰু। এই, ঘৰ কোন, কোন আছে?
ঘৰত কোনো নাই, ছোৱালী ইস্কুল গ'ল। মালিক কামত আছে, মই ঘৰত অকলে, অকলে আছোঁ।
অ', শহুৰ বুঢ়ীহঁতে ক'ত?
এইহেতি আছে, হেতি বেলেগহে সিহঁতৰ ৰুমত আছে, মই মোৰ ফালে আছোঁ।
অ', এহেতি বেলেগ খালে নি?
নি, সিহঁতি বেলেগ খালে নহয়।
এহেঁতে খালেনে বেলেগনে? তোমালোকে খালা বেলেগ?
দেই সিহঁতি বেলেগক কৰি দিছে আৰু মই অজাতি ছোৱালী মোৰ লগত থাকিব নোৱাৰে বোলে।
উ, নাপায় এইবিলাক কৰিব নাপায়, নহয়।
ই, ইহঁতে আৰু ভাল ধুনীয়া ঘৰ ছোৱালী লাগে, সিহঁতৰ জাতৰ ছোৱালী লাগে মই এতিয়া সিহঁতৰ জাতৰ ছোৱালী নহয়।
অ'।
এইটো কাৰণেই মানে।
হয়, নেকি?
উম।
আতচ্ছা।
বাকী আমাৰ ফালে নাহে নেকি?
যাম, যাম মই চাগে পিছবেলা যাম বুলি কোৱা কথা আছিলে আজি।
অ', বৰষুণ এইয়াহে আপোনালোকৰ ফালে বৰষুণ দিয়া নাই নি?
এই ধামাকা বৰষুণ দি আছে, ওলাবই পৰা নাই বুইছা নাই, মই গাড়ীৰ ভিতৰতে সোমাই আছোঁ।
অ', আমাৰ ফালে বৈদ্য বৰষুণ দিছে ছাগলীজনীক আম কাটি খোৱালো, তাপা ডাল দুটামান কাটি পেলাই দি থৈ দিছোঁ।
অ', গমাৰি গছৰ ডাল দিবি আৰু এই আৰু এটা গছ আছে নহয়, নিম গছ আৰু কিবা কিবি গছ আছে।
এ, মই চিনি নাপাওঁ গছ এটা দি থৈছোঁ খাই নে, নাখাই ক'ব নোৱাৰোঁ।
কঁতাল গছতটো নাইয়ে।
কঁতাল গছ নাইয়ে বাৰু।
আহ।
এবাৰ কি হ'ল আৰু সেৰি গছ কি গছ খাই নাজানো নহয়। নহয়। কাইটিয়া গছজোপা দি থৈ দিছোঁ। কাইটিয়া গছ এজোপা দি থৈ দিছোঁ।
আহ।
তাৰপা বুঢ়াই আহি গালি পাৰি আছে অ আজিলৈকে ছাগলী কি খাই নাজান তই। এইটো খাই নেকি আকৌ বুঢ়াই বেলেগ ডাল আনি পেলাই কাটি পেলাই দিছে নহয়। এ জীৱনত আৰু এইবোৰ বস্তু ঘৰত পুহিছিলোঁ দেউতাইহে এইবোৰ কৰি থাকে গছ কটা কি কটা। কি খাই কি নাখায় এইবিলাক আমাৰ আমাৰ দৰকাৰ নাই নহয়।
হয় হয় হয় হয়।
সেইটো কাৰণে আৰু
অ মই অ মই চাগে কালি পৰহি মান চাগে গাড়ী লৈ যাম।
আহ।
তেতিয়া বাৰু যদি পাও মই কটাল গছ চতাল গছত কিবাকিবি লৈ যাম।
গাড়ী লৈ মানে কি কি কৰিব লাগিব গাড়ী লৈ?
হে।
গাড়ী লৈ কি কৰিবলৈ আহিব?
অ এই হেৰি গাই বনাব
আহ সেই মোক এই দেওৰ পৰা মানে আপুনি আহি দিব লাগিব গাড়ীখন লৈ এ হেৰি আমাৰ ঘৰৰ পৰা মানে মই এই বস্তু কেইটামান বনাবলৈ দিছিলো।
অ।
এ বেৰ কিবাকিবি
দেওবাৰে নহয় মই কাই সোমবাৰ আজি মঙ্গলবাৰ বুধ বৃহস্পতিবাৰলৈকে যামেই চাগে।
অ এই এইকেইদিনত আকৌ বুঢ়াই এতিয়া বনাব পৰা নাই যে বৰষুণ যে বাঁহ চাহ কাটিব পৰা নাই।
অ নহয় মোৰ সেই হেৰি মানুহজনীৰ কাৰণে তাৰমানে বালি অলপ লৈ আহিবগৈ লাগিছিলে।
অ সেইটো কথা।
উম।
আমাৰো বালি সলাবলে হৈ আছে বালি সলালে নহব এইবাৰ খুটাবোৰও সলাব লাগিব যে
হয় হয়।
সেইৰ কাৰণে মানে হেৰি আপুনি আহিলে মানে এইকেইদিন এনেকে থাকক।
উম।
মানে মই ঘৰৰ পৰাই এই খুটা চূতা কেইটামানো আনিব লাগিব মানে এই উ দেউতাই কৈ আছিলে তামোলক খুটা চুতা কিবা কিবি দিম বুলি।
উম।
তাৰ মানে গাড়ীখনতে লৈ আহিব লাগিব মই ইয়াত আকৌ বচ আহো ন যে তাতে বাঁহ কাট মানে বেৰে দৰ্জা বনাই দিম বুলি কৈছিলে। তাৰপৰা মোৰো অকলে আনিবগৈ নোৱাৰো!
উম।
সেইকাৰণনে বোলো আপোনাকে ফোন কৰি মাতিম আৰু
উম।
আপুনি ইমান ব্যস্ত হৈ থাকে আৰু
তাকে টো
বনাবলৈ দিছো মানে কি হল মোৰ পাচলৰ দৰ্জাখন ভাগি ভাগি নাই
আহ।
এ তাৰ পৰা এতিয়া ভয় লাগে নহয় ৰাতি বিয়লি কেতিয়াবা।
অ'।
তাৰাপা সেইী দেউতা আহি গালি পাৰি থৈ গ'ল দেউতাৰ কথা ময়ো বনাই দিম ত মই বোলো বনাই দিবি যদি স বাহহ দুটামান আৰু কিনিবি কিনি পেলাই বেগখনো জোখতটো লৈ যা বোলো বে তো বনাই দিবি বোলো কৈছো তাৰপৰা বুঢ়াই কৈছে হ'ব মই বনাই আনি‌ দিম তই চিন্তা কৰিব নালাগে এনেকে বুলি কৈছে আৰু
উম
তাৰপৰা বোলো ম তেতিয়া মনতে বোলো আপোনাকে ফোন কৰিব লাগিব মোৰতো মানুহ নাই ই নায়েই
অ',
আপুনি নাহিলে আকৌ কেনেকে আনিমগে নো?
উম উম
এনেকে ভাবি আছিলো আৰু
সেইটোও হয়।
আপুনি যেনে তেনে আহি পাৰিলে অকমান সহায় কৰি দিব আৰু
হ'ব।
বুজি পাইছে নে?
পাইছো পাইছো।
উম নহাকে আকৌ নাথাকিব।
না মই যাবই লাগিব অ' হাতত সোমাব চাবি
অ' নাই নোসোমাই লাহে লাহে হেৰী কৰি আছো নহয় অভ্যাস আছে নহয় সৰু পৰা এনেকে মুচি মুচি ডাঙৰ হোৱা।
উম
অভ্যাস আছে একো নহয়।
অভ্যস নাথাকিলেহে বেয়া। বাকী আৰু?
বাকী আয়ুটো ছুটি হৈ আছে।
আয়ুষ ছুটি হৈছে?
ডক্টৰ
অ' হেই এতিয়া ছুটি হব হোৱা নাই নহয় বয়স আধা আধিয়ে জোৱা নাই।
মই যাব বিচাৰিছো থাকিব বিচৰা নাই।
আপোনি তেনেকে নকব আকৌ আপোনালোকৰ বয়স গলে আম বিলাকনো কি কৰি থাকিব?
তোমালোকৰ বয়স আছে।
অ' আমাৰ বয়স বেছি নাই এতিয়া চৌবিশ চুলেই নহয়।
অ'।
চবিচ চুলে যেতিয়ানো ক'ত বয়স ডাল থাকিব আৰু।
সেইয়া
হয়, বাৰু
চবিশ চুলেই
ঠিকেই আছে।
বাকী বেমাৰ হৈছিলে বুলি? কৈছিলে নহয় কাৰোবাৰ, ভাল হ'ল নে নাই?
ভাল হৈছে অ'।
ভাল হৈছে?
হৈছে।
অ'।
তাৰপিছত ই হেৰি তোমাৰ
বাহিৰৰ কেইটা লিপি আছে নে ভিতৰৰ কেইটা লিপি আছা? অহ।
ভিতৰৰ বেৰখন মুচি আছো লাহে লাহে মচি থাকোচোন।
এই ৰদ দিওঁতেহে মুছে, ডাৱৰীয়া বতৰত নুশুকব নহয়।
এ শুকাব নালাগে এইটো হেৰি মুচি থৈলো তেতিয়া এটা কাম হলেও কমি থাকিব নহয়।
অহ।
ৰ'দ দিলাই দেখোন কাপোৰ কানি ধোৱাোৱাৰ পা ধৰি দেখোন ঢেৰ কাম ওলাই দেখোন সময়ে নহয়। আকৌ এই তলবোৰ মুচিবলৈ আছ চে যে এতিয়া বেৰখিনি মচি আজৰি হৈ থাকিলে তলখিনি ৰদ দিল তলখিনি মুচি দিম তেতিয়া পতক
অহ হয়।
আৰু এ আলহৈ লৈয়ো আহি থাকে। ইমান ৰুমটো ইমান গেলা-গেলি হৈ গৈছেগে দেখি সিও নিজও বেয়া লাগিছে থাক বলো মন যোৱা নাই।
হয়।
হেতোকাৰনে এইবোৰ চাফা-চাফি কৰি থোৱাই ভালা আৰু। তিনিও আজি মোজ পোৰা ৰ'দ দিলে মোচা একেটা কথাহে।
উম।
সেকাৰনে মুচি আছো আৰু।
অ'।
মুচি-কাচি ফিট-ফাট কৰি এ বিচনা এখন বাহিৰত বহাব লাগিব।
অ'।
সেই তাকে নট, গজালবোৰ থৈ দিছিলো। ক'ত থলো জানো পাই বিচাৰিয়ে পোৱা নাই। বিচাৰিব লাগিব আজি আকৌ গডৰেচতে থৈছো নে ক'তেনে
পলিথিন এটাত সেইদনাখনি দেখ খা নিচিনা পালো, মই খুলি নাচালো কি বস্তু আছিলে। তাৰাপা আকৌ ভৰাই থৈ দিলো, পাহৰি থাকিলো। সেই আকৌ গৰদেছত খুচৰি-কোমৰি গোটেইখোপা ইফালে-সিফালে অদল-বদল কৰিলেহে ওলাব।
অ'। কথাটো সঁচা।
অকলে-অকলে যে ভোকে লগা নাই, আৰু চব্জিবোৰ দেখিয়ে কিবা-কিবিহে লাগি আছে। বনাবলৈও মন যোৱা নাই, খাবলৈও মন যোৱা নাই।
আকৌ বোলে যোৱাকালি তুমি হেৰি বাটকেৰেলা, দাংগুটি হেইবোৰ আহিছিলা।
কিমান খাম? খাবলৈ মন যোৱা নাই, বনাবলৈ এলাহে লাগিছে। কোনবা বনাই দিয়া মানুহ এটা থকা হেতেন। বনাই দিয়া মানুহ নাই। এলাহে লাগিছে।
সেইটোও হয়।
কোনোবাই বনাই দিয়াহেতঁন, বহি-বহি খাই থাকিলোহেঁতেন।
বনাই আহিম কেতিয়াবা বনাই খুৱাম।
অ কেতিয়াবা আহি পেলে বনাই মেলি খুৱাব আৰু।
অ
আপোনাৰ আপোনাৰ হাতৰ ভাত খাবলে ধুনীয়া নহয়।
মই গম পাইছো।
ঠিক আছে হ'ব দিয়ক তেতিয়া দেই।
কিয়।
মই ফোন কৰিম পিছত ৰ'ব।
বস্তু হোৱাই নাই।
এ তেনেকে নকব আকৌ।
অ সেইটোও হয় বাৰু।
অ হ'ব
হ'ব দিয়া অ।
অ অ
ৰব মই কাটি দিছো।